আছা
নাই নাই কোৱা তুমি
অ নাই শুৱা মই এনেই আছো
কোৱাচোন
অ তোমাৰ মাতো বহুত সৰুকৈ আহি আছে
কিয় বা এতিয়া শুনিছা
অ শুনি আছো দিয়া অ ব্যস্ত নাই ন
অ নাই নাই কোৱা
অ আজি মানে এটা বিষয়ৰ ওপৰত কথা পাতিব খুজিলো তুমিতো জানাই আজি আজিকালি চবফালে প্ৰদূষণে প্ৰদূষণ হৈ গৈছে
অ হয় সেইটোৱেইটো
বায়ু তাকেতো মাটি বায়ু পানী চবতে প্ৰদূষণে হৈছে
উম লগতেটো শব্দ প্ৰদূ্ষন আছেহে
হ তাকেতো আজিকালি সেইয়াই আৰু ধৰা এতিয়া
মানে বায়ু প্ৰদূৰষণৰ কথা যদি যদি আমি ক'ব যাওঁ এতিয়া চোৱা গাড়ী মটৰৰ যিবিলাক ধোঁৱা ওলাই বা কল কাৰখানাৰ পৰা যিবিলাক ধোঁৱা ওলাই বা প্লাষ্টিক এইবোৰ জ্বলালে ওলাই ন সেইবিলাক আমাৰ মানে ধৰা আমাৰ নিজৰ আমাৰ শৰীৰ তোক বহুত মানে তোমাৰ অ কি বুলি ক'ম এতিয়া বহুত মানে বেমাৰ আনিছে আৰু এটা চাইডৰ পৰা চাব গলে
হয় তুমি থিকেই কৈছা সেইয়ে আৰু এতিয়া অ ধৰা দহ মিনিট মান কবাত আমি ধৰ দোকান এখনলৈ যাব ওলাইছো তাতে যদি আমি এতিয়া গাড়ী গাড়ী বা স্কোটিখন ব্যাৱহাৰ নকৰি আমি চাইকেল বা খোজ কাঢ়িও যাব পাৰোঁ তেতিয়া আমাৰ স্বাস্থ্যৰো ভাল হয় আৰু বায়ু প্ৰদূষণ নহয়
ইলেক্ট্ৰিকেল গাড়ীবিলাক চলে আৰু তোমাৰ চাইকেলো বেছি চলে কিন্তু আমাৰ দেশত বা আমাৰ যিবিলাক ঠাই আছে সেইবিলাকত মানে তোমাৰ অকল মানে কামতটো যাতে মানে কালে হওঁক সেইকাৰণে মানুহে গাড়ী লয়ে যায় আজিকালি মানে চাইকেলো নচলাই বা খোজ কাঢ়িও ন নাযায় সেইকাৰণে আগৰ দিনতে মানে ঠিক আছিল আৰু ধৰা আগৰ দিনত এতিয়া খোজকাঢ়ি যাব লগা আছিল ইমান যাতায়াতৰ ব্যৱস্থা ইমান ভাল নাছিল আৰু তোমাৰ এতিয়া সেইকাৰণে আগৰ দিনত মানুহবিলাক বেমাৰৰো হোৱা নাছিল এতিয়া তোমাৰ বহুত বেমাৰ হৈ থকা আমি দেখা পাওঁ
হয় এতিয়া ধৰা পেট্ৰল ডিজেলৰ পৰিমণো ধৰা কমি আহিছে আৰু ভৱিষ্যতে এইবোৰ পেট্ৰ চালি জাৰি চাব লাগে পেট্ৰলেৰ গাড়ীৰ পৰি আমি এতিয়া সৌৰ শক্তি ব্যৱহাৰ কৰা কিছুমান এতিয়া যেতিয়া গাড়ী ওলাইছে মটৰ ওলাইছে
এইটোয়েইটো মানে অ ব্যৱহাৰ কৰিব লাগে আৰু। এতিয়াৰ মানে এতিয়াৰ মানুহখিনিক নহ'লে তোমাৰ পিছলে বহুত মানে ভৱিষ্যতত বহুত বহুত সমস্যাৰ সন্মুখীন হ'ব।
হয় তাকে তাকে ধৰা এতিয়া
হেল্ল' হেল্ল' হেল্ল' হেল্ল' তোমাৰ মাততো অহা নাই। কিবা মানে ভাল কে অহা নাই তোমাৰ মাৰমাৰ কোৱাচোন অ এতিয়া অলপ অলপ শুনিছোঁ। অলপ অলপ
এতিয়া ভালকে শুনিছা শুনিছা ন।
অ শুনিছোঁ
হ'ল এতিয়া কল কাৰখানা। যিমান মানে দ্ৰব্যবোৰ আছে সেইবোৰো মানে পেলাই দিয়ে বা সাগৰ পেলাই দিয়ে আৰু আমাৰ মানুহবোৰেও ধৰা এতিয়া ঘৰৰে জাবঁৰ জোথৰ পাকঘৰৰ জাব‍ঁৰ জোথৰ ধৰ আমি কাষৰ নলাটোত বা কাষৰ নদীখনত পেলাই দিওঁ। আমাৰ ধৰ এতিয়া নদী থকা এতিয়া যোনবোৰ মাছ কাছ আছে সেইবোৰৰ পেটত সেই তিক বোৰ যায় আৰু সিহঁতে মৃত্যু মুখত পৰে আৰু এতিয়া সেনেকে আমি পানীৰ প্ৰদূষণো হয় সেইকাৰণে আমি সেই জাবঁৰ জোঁথৰবোৰ ধৰা আমি জাবঁৰ সেই জোথৰবোৰ জাবঁৰ আমি নদীত নেপেলাই বা নলাত নেপেলাই পেলাই নলাটো জাম নকৰি আমি এতিয়া ধৰা গাত এটা খান্দি পেলাই আমি পচন সাৰ তৈয়াৰ কৰিব পাৰোঁ হেৰে পচন সাৰ তৈয়াৰ কৰি আমি যদি বাগিচা দিওঁ তেতিয়া আমাৰ আমাৰ পৰিৱেশৰ কাৰণে ভাল আমাৰ নিজৰ কাৰণেও ভাল।
সেইতোয়েতো এতিয়া উম মানুহ বহুত মানে এনেকুৱা আছে তোমাৰ বেলেগ কথাটো নাভাবে বা নিজৰ কথাও কিছুমান নাভাবে মানে যতে ত'তে জি টি পেলাই দিয়ে। এতিয়া পানীত পেলালে পানীতটো প্ৰদূষণ হৈ গ'ল বা আমাৰ এতিয়া গংগা নদীও ইমান লেতে লেতেৰা হৈ গৈছে মানুহে ইমান জাবঁৰ জোথৰ হৈ পেলাই গোটেই লেতেৰা কৰি দিছে।
হেল্ল' অ সেইটোৱেটো অ হেল্ল' কোৱা শুনি আছোঁ?
আৰু ধৰা মানুহ হয় সেই বাবে আজি।
মানুহে ধৰা কিছুমানৰ এতিয়া যিবিলাক আমাৰ
প
আমাৰ এতিয়া ক'ব গ'লে আমাৰ এতিয়া এই যিবিলাক বিয়াৰ চিজন আহে বিয়াৰ চিজন এইকতো এতিয়া মানে ধৰা জানুৱাৰী বা ফেব্ৰুৱাৰী মানত আহে ন?
তেতিয়া মানে আৰু তোমাৰ পৰি পৰা ধুডাৰী পৰীক্ষা আৰম্ভা হয়
মান ম য়জেষ্ঠ মানুহ থাকে বয়োজ্যেষ্ঠ মানুহ ইতে সিহঁতে মানে সেইবোৰ ইমান ফুৰিব নোৱাৰে নহয় ৰোগ হয়।
অঁ বিভিন্ন বেমাৰৰ মানে সন্মুখীন হয়। বা তেওঁলোকৰ সমস্যাও হৈ যায় এতিয়া শিক্ষাৰ্থীবিলাকৰ কাৰণেও সমস্যা হৈ যায়।
টো কোনো মানে হেৰি, মানুহৰো ক্ষতি হয়।
কিছুমান দিৱালীৰ টাইমত আমি বেছিকে দেখিবলৈ পাওঁ আৰু।
হয় তুমি ঠিকে কৈছা।
অ আৰু লগতে এতিয়া আমি এতিয়া চোৱা, আমি এইবিলাক প্ৰদূষণ বিলাকতো আমি মানুহেই কৰি আছোঁ, এইবিলাকতো আমি কমাবও পাৰোঁ ধৰা এতিয়া এতিয়া গছ গছনি ৰুয়ো কিছুমান প্ৰদূষণ কমাব পাৰো, গছ গছনি ৰুলে আমাৰ ক্সিজেন লেভেল টো বাঢ়ি যাব তেতিয়া মানে ইমানো মানে বায়ু প্ৰদূৰ্ষণ টো মানে মাত্ৰাটো অলপ কমিব আৰু।
অ তুমি ঠিকেই কৈছা, এতিয়া চোৱা মানুহে আমাৰ এতিয়া গুৱাহাটী তিৰে দ্বপৰ বিলৰ গোটেই গছবোৰ কাটি দিছে এতিয়া চৰাই অহ চৰাই চিৰিকটিৰ যে এতিয়া থাকিবলৈ জাগা নাই। আৰু সেইখিনি ঠাইখিনি যিমান ধুনীয়া লগা আছিলে যে সেইখিনিও নালাগে আৰু।
অ। মানে এতিয়া গছ গছনি কাটাতকে মানে নাকাটি কেনেকে মানে সেই তোমাৰ সমস্যাটো সমাধান কৰি চৰকাৰে তাৰ ওপৰত গুৰুত্ব দিয়াতটো উচিত বুলি মই ভাবো আৰু।
হয় আৰু এইটো কেৱল চৰকাৰৰ মানে দুখ নহয়, কাৰণ পৰিৱেশতটো কেৱল চৰকাৰৰ নহয় পৰিৱেশ টো আমাৰ মানুহ আমি মানুহেও মানে আৰু এতিয়া অ মানুহে নিজৰ কিছুমান মানে হেৰিৰ কাৰণে সুবিধাৰ কাৰণে গছ কাটি ঘৰ বনাই গছ কাটি বনাই সেইটো আৰু গছ যিমানে কাটিবা তুমি সিমানেই বায়ু কাৰ্বন ডাই অক্সাইড বা অক্সাইডৰ পৰিমাণ বাঢ়িব। আৰু যিমানেই কাৰ্বন ডাই অ্সাইডৰ পৰিমাণ বাঢ়িব সিমানে পৃথিৱীত উষ্ণতা বাঢ়িব, সেইকাৰণে আজিকালি দেখিছে কিমান গৰম পৰিছে। কিমান ডিগ্ৰী ছেলচিয়াছ গৰমটো হৈছে।
এতিয়া আগ আমি গাঁওবিলাকত আগতে দেখিবলৈ পাইছিলোঁ মানে গৰমৰ দিনত গছৰ তলত বহি মানে মানুহে যিৰাইছিল বা উম শীতল ধুনীয়া মানে বতাহ আহিছিল কিন্তু আজিকালি গাঁবিলাক কটো মানে সেইটো মানে বস্তুটো নোহোৱা হৈ গৈ আছে, বিলুপ্ত হৈ গৈ আছে। আগত মানে গছ বোৰ কাটি ৰাস্তাবোৰো পাকা হ'ল যে। আগতে গাও বিলাকৰ ৰাস্তাবোৰ কেঁচা আছিল ধুনীয়াকে মানে গছৰ তলত বহিছিল মানুহ। মানহ বিলাকে আজিকালি চবৰ ঘৰতে তোমাৰ কি কম বিজুলী অহাৰ পৰা ফেন অহাৰ পৰাই আৰু
ইতো তিৰিছ টকা অহ, টিৰিছ টকা হয় তুমি ঠিকে কৈছা।
এতিয়া আ চোৱা যিবিলাক আমাৰ নৱ প্ৰজন্ম আছে তেওঁলোকক মানে আমি এটা শিক্ষা দিয়াতো উচিত বুলি মই ভাবো বা মানে শিক্ষকসকলেও শিক্ষা দিয়ে বা ঘৰৰ মা দেউতা সকলেও দিব। লাগে যে আমি প্ৰদূষণটো মানে ধৰা তোমাৰ কমাব লাগিব আৰু যাতে মানে ভৱিষ্যতলে একো সমস্যা নহওক। কাৰোৰে বেমাৰ আজাৰ নহওক।
হয় এতিয়া তুমি ঠিকে কৈছা এতিয়া চৰকাৰে ধৰা এতিয়া কিবা যিকোনো প্ৰতিযোগিতা পাতি বা এতিয়া আ সি একেবাৰে শিক্ষাৰ পাঠ্যক্ৰমত তোমাৰ এতিয়া ল'ৰা ছোৱালীক সচেতন কৰিব লা গিব মানে প্ৰদূষণৰ বিষয়ে জনাব লাগিব আৰু আমাৰ আমাৰ ধৰা এতিয়া ককা আইতাৰ নিচিনা মানুহে ও অলপমান যিহত সিহতো সিহঁত ইমান শিক্ষিত নহয় সিহঁতক আমি আমি মে আমাৰ য়াং মানুহবোৰক অলমান আহ শিক্ষিত কৰিব লাগিব যাৰ ফলত শিক্ষিত নহয় কাৰণে বৃদ্ধি পাইছে যাৰ ফলত বুত দে হৈছে জাগা জাগা খিনি বৰ লেতেৰা হয়। মানুহে বুজি নাপায় সেইবাবে মানুহ শিক্ষিত হব লাগে আৰু ইয়াৰ বাবে আমি মানুহে দায়ি
মানুহে দায়ী চৰকাৰক দুখ দি লাভ নাই অ এইবিলাক মানুহে দুখ কৰিছে গতিকে মানুহে ভুক্তভোগী ক'ব গ'লে আৰু মানুহে এইবিলাক কৰি আছে যিহেতু মানুহে বেছিকে গাড়ী মটৰ চলাইছে সেইকাৰণে তোমাৰ আজি প্ৰদূষণ বেছি হৈ গৈছে চৰকাৰটো কৈছে যে অলপ মানে মানে ধ তোমাৰ সিমিত পৰিমাণ চলাব দিছে গাড়ীবিলাক কাৰণ পেট্ৰল ডিজেল পৰিমাণটো কমি যায় আছে। লাহে লাহে আৰু এইবিলাক উদ্ভাৱন হবলে বহুত বছৰ লাগি যায় যে।
হয় তাকেতো সেইবোৰতো অনবীকৰণ যোগ্য সম্পদ সেইবোৰ নোহোৱাই হৈ যাব প্ৰদূষণৰ মাত্ৰা বাঢ়ি থাকে। পিছলৈতো ভৱিষ্যতৰ আমাৰ পৃথিৱীখন নোহোৱাই হৈ যাব আৰু
অ সেইটোয়েটো নাজানো আৰু
ছো আকৌ পিছত কথা পাতিম আমি প্ৰদূষণৰ ওপৰত ভাল
অ ঠিক আছে বাৰু হ'ব দিয়া।
অ ধন্যবাদ।
অ ঠিক আছে।